হেলৌ! অঁ হেল্লৌ! '
শুনিছানে আপুনি?
আ শুনি আছো।
হয়ঁ! কি কৰি আছা এতিয়া?
এনেই মই বহি আছো মানে ভাত খাই।
হয়ঁ! মই আছো এনেই। অঁ কি আঞ্জা খালা আপুনি?
আমাৰ হেৰি আছিলে মানে আলু দালিৰ জোল নাছিলে।
হয়ঁ!
আৰু আপোনাৰ?
ও হহহচ মইতো বৰ্তমান এতিয়ালৈকে খোৱা নাই, ৰাতিপুৱা ভাগত খাইছিলো, আলু ফ্ৰাই কৰি। ওহহহ
অঁ আমাৰ দিওটি টেট কৰে না।
হয়ঁ।
এতিয়া।
ঠিক আছে, আপোনাৰ লগত মই অকণমান, খাৱোৱাৰ খাদ্যৰ বিষয়ে, বা আঞ্জা,,,, নিকাও শাক পাচলিৰ বিষয়ে অলপ আলোচনা কৰিম বুলি আপোনাক ফোন কৰা হ'ল আপুনি,,,
হয়ঁ।
কথা পাতিব পাৰিবনে?
অঁ পাৰিম দে, পাৰিম।
উমঁ ঠিক তেনেকাই আপ আপুনি কি কি খাদ্য খাই ভাল পায় বা? আপোনাৰ ঘৰত থকা শাক পাচলিৰ বিষয়ে অলপ কৈ দিবা।
অ অ আচ্ছা।
আমাৰ হেৰি অ' আমাৰ জাগা চবজি বিলাক টোৱে আৰু বেছি মানে মই হেৰি
চবাই আৰু সেইটো, মাটি দালিনা বুলি কি কয় না এইটো। অ', মাটিত যে মাটিত যে লগাই যে সেইটো। অ', সেইটো আৰু এইটো। আৰু চৰাই, এইটো আৰু কয় না', অ', দালি জোল আৰু এৰি আৰু মুৰ্গী ভাজি বনাই মানে খাবলে মানে, বেছি ভাল হয় মানে সেইটো। আৰু বহুত আছিলে মানে, এইটোতো মানে পাছত কম ৰ' না এইটো, আৰু-আৰু আপুনি কৈ দিয়ক দে এতিয়া।
তেনেকুৱাই আ' মই ভালপোৱা চব্জি মানে, সেনেক কে আঞ্জা বব গিলে আমাৰ যোনটো, চাউলত গুৰাৰ লগত বনোৱা যায়।
অ
গুৰা হয়, আৰু এইটো চৰাই ছ চৰাই এনেকে দি খিনি বা বাঁহৰ গাজা তেনেকুৱা দি খিনি বনোৱা হয়। মই খুবেই বেছি ভাল পাওঁ।
ন' কি কয় এইটো চব্জিটো, ইয়াৰ নাম?
সেইটো, সেনেতো আমাৰ আহ' গুৰা আঞ্জা বুলি কোৱা যায় এইটো। গুড়াৰ লগত চাউলৰ গুৰাৰ লগত যিহেতু বনোৱা হয়।
অ' অ' অ' এটো ন' অ।
আৰু সেনেকে মাহৰ দালিৰ লগত ত' শামুক তেনেকুৱা আমি খোৱা হয়।
উম উ।
হয় আৰু মৰা পাত যোনটো পাতা পাতটো আমি শুকাই খিনি যোনটো বনোৱা হয় তিতাকে, এইটো গাহৰিৰ লগত
অ
আৰু এতিয়াতো আমাৰ বেছিভাগে মোৰ প্ৰিয় বুলি ক'ব গ'লে, অ' কচু ফুল গাহৰি মাংস হয়, হয় হয় এতিয়া বাৰিষাত বেছি ভাগে ভাল লাগা চবজি
অ
হয়
তাপোৰ সেইটো সেইটো খেতি কৰে। এতিয়া মানে পুৰা খেতিৰ চিজন হৈ আছেতো ন এতিয়া মানে পুৰা ধান লগাই আছে মানে এতিয়াতো মানে প্ৰায় মানে নাইনটি পাৰ্চেন্ট মান শেষ হল মানে আৰু বাকী দছ পৰ্চেন্তমান আছে মানে ৰোবলৈ, এতিয়া মানে আপোনাৰ ফালে মানে বতৰটো কেনেকুৱা আছে এতিয়া মানে?
বৰষুণটো অ ৰাতিপুৱাৰ ভাগত বৰষুণ দিয়ে আৰু বেছি। ৰ'দ দিলে আৰু বেছিহে গৰম তেনেকুৱাই আৰু তৎক্ষণা তে বতৰ বদলাই যায়।
অ', আৰু খেতি কৰাটো মানে, কিমান মান পাৰ্চেণ্ট মান গ'ল মানে এইটো না শেষ হ'লে?
সেইটো অলপ কয় দিয়ক দে।
ক'ব গ'লে, এতিয়াতো খেতি আমাৰ ইফালে শেষে হ'ল, হয়।
খেতি কৰা নকৰা আপোনাৰ তাত?
আমাৰ ঘৰত কৰা যায় খেতি।
অঁ।
হয়।
এনে মানে কি কি খেতি কৰা যায় মানে, এইটো মানে ধানৰ নাম থাকে ন?
এইটো মানে কি কি আছে সেইটো কৈ দিব পাৰিব?
বাইচমুঠি
অ'
আৰু জংগ বন্দ নে কি কয় জংগ বন্ধু।
অ' অ' হ
আৰু কোমল ঠিক তেনেকুৱাই ত' বহুত নতুন নতুন ধান ওলাই বছৰি আৰু ধানৰ নামটো বিভিন্ন ধৰণৰ ওলাই।
এইটো কেইটামান ক'লে হ'ল আৰু এতিয়াতো এতিয়া কলে
এতিয়াতো বৰ্তমান এইখিনিয়ে এইখিনিয়ে কৰা হয়। আৰু বহুত মানুহে বেলেগ বেলেগ ধানৰ খেতি কৰে।
আৰু এইটো কি কয় যেনেবা মাঘ বিহুত যে এতাত
হা এইটো বুনি বুনি ধান এইটো কৰা হৈছে কিন্তু, ঘৰত ম মুঠতে ঘৰত আহ যোনটো বছৰত একবাৰ মাঘৰ টাইমত লগা হয় ত' সেইকাৰণে আমাৰ অলপে কৰিছে আৰু।
উম। এইটোয়ে মানে, মানে ত' মাঘ বিহুত লাগে না এইটো তাৰ কাৰণে মানে অলপ খেতি কৰা হয় মানে এইটো না এইটো।
জহা চাউলটো বেছিকে দাম পোৱা যায় আৰু যদি ৰু ব পাৰে, ধানটো বেছি দাম হয়।
উম দাম বেছি বহুত বিচাৰে না এইটো। সেইটো আমাৰ ফালে সেইটো তেনেকা মানে জহা ধানটো মানে বেছি ৰোৱা নহয় মানে। আমাৰ ফালে মানে বেছি সেইটো নহয় যে। কচাবিলাক মানে বেছি নাবাঢ়েই সেইটো।
হয় হয়। আৰু খৰালি চিজনত আপোনাৰ ইফালে আঞ্জাৰ খেতি কৰা হয় নে নহয়?
আঞ্জাৰ খেতি কৰা হয়, এইটো ভেন্দি আৰু এইটো কি বুলি কয় এইটো, অ' বহুত আছে মানে আৰু এইটো আমাৰ ফালে এতিয়া বহুত ছিজন হৈছে সেইটো জলকীয়া আমিও কৰি আছে মানে এতিয়া মানে এতিয়াতো মানে বেছি দাম নাই মানেহে পাছত মানেহে এইটো বাৰিষা চিজন মানে গ'লে মানে অকমান দাম পাব আৰু।
হয় হয়
আৰু এইবিলাকেই আৰু মানে এইটো অ জলকীয়া মাজে - মাজে মানে হেৰি লগাই থৈছো এতিয়া অ চব্জি এইটো অ' কি বুলি কয় এইটো ভেন্দি আৰু এইটো। আৰু এইটো কি বুলি কয়? এইটো ঠেঙা মিছা।
হয় হয়, নিষ্ঠা হয়।
অ' পাত যে।
হয় হয়
সেইটোৱে অ'।
আমাৰ মেষ্টাটোক বহুত তিনটা ধৰণৰ দেখা পাইছো যোন তো, বেছিকৈ টেঙা আৰু তিতা আৰু এটা এটাতো এনেই দেখাতে ৰঙা ৰঙা দেখা পাওঁ, কিন্তু ইয়াৰ বেছি টেঙা নহয় আৰু
অঁ অঁ।
হয়।
পালে মানে ইয়াত বাৰিষা চিজনত বেছি মানে খেতি নকৰে মানে মানে বাৰিষা বেছি বেছি হলে মানে পানীটো আহ বেচি হলে মানে হেৰি আহ গছ বিলাক বেছি বেছিভাগকে নহয় না তাৰকাৰণে তেন্তে খেতি কৰা বেছি নহয় মানে
সেইটো মানে বেছিকে কৰে বুলি উইণ্টাৰ চিজনত বেছি কৰে মানে সেইবিলাক
হয় হয়, খৰালিট হয়
হয়। এতিয়া আপোনাৰ অহ। অ' বতৰটো মানে আপোনাৰ ফালে যি যিটো নাকি এনভাইৰনমেন্ট ন? বুলি আপোনাৰ ফালে মানে এতিয়া কেনেকা চলিছে? বেছি গৰম না ঠিকে আছে?
বৰ্তমান অ' বৰষুণ দি আছিল এতিয়াতো আৰু বৰষুণ নাই
উম
উম।
আৰু আপোনাৰ হেৰি অ' আপোনাৰ হেৰি কাকত মানে গছ বিলাক এনেকুৱা আছে মানে চব আহ আছে নে না ঔ ৰ